শুনি আছা কি কৰি আছা।
এয়া মই তোমাৰ বিচনাখনতে- শুই আছো তোমাৰ টোপনি অহা নাই জানেনে- ভাত পানী তোমাৰ খালো তুমি-
এ ময় এই খাই বৈ উঠিছো এই মাত্ৰ অলপ আগতে মানে ।
অ ময়ো তোমাৰ ইয়া খাইবৈ উঠিছো আজি ঘৰত - ত মানে বজাৰ আছিলটো। মানে বজাৰৰ পৰা আহোতে দেৰি হ'ল তোমাৰ-
উম
এয়া দোকান-চোকান সামৰি মেলি আহোঁতে মানে অলপ দেৰি হ'ল আৰু
অ তোমাৰ দোকান আছে নেকি?
অ মই তোমাৰ এই বজাৰতে গাহৰি কাটি কাটো মানে ।
আহ
তোমাৰ বজাৰ-চজাৰ হলে মানে বজাৰত কাটো আৰু এনেই মোৰ আমাৰ চিন্তাৰ ওচৰত গাহৰি দোকান এখন আছে তাত ডেইলি কাটো । উম মানে তোমাৰ বজাৰ থাকিলে তাত বেলেগ লৰাজন থাকে ।
আহ
বজাৰ মোৰ তিনিখন বজাত তোমাৰ শনিবাৰে তাৰপিছত দেওবাৰে - আৰু শুকুৰবাৰে মানে মই তিনিদিন নাথাকোঁৱেই সেই দোকানত এনে বাকী কেইদিন থাকো
অ মানে মোৰ কথা এটা আছিল মোৰ মানে গাহৰি অকন খাম বুলি ভাবি আছিলো তাৰ কাৰণে তোমাৰ কেজিটো কিমান চলি আছে মই মানে ল'লোহেতেন কাইলৈ মানে খালোহেতেন তেতিয়া
অ কেজি এনেই মোৰ বজাৰ তোমাৰ অলপ কমকে ধৰো কেতিয়াবা চাৰিশ হয় যদি বজাৰ বিক্ৰী বাৰ্তা অলপ কমি যায় তেতিয়া মানে তিনিশকৈ লগাই দিওঁ মানে কি আৰু মালটো অকণটো শেষ হৈ যাব লাগে না ।
উম
লগাই দিওঁ আৰু বাচি যোৱাতকৈ মানে অলপ কম হ'লেও লছ হ'লেও মানে দি দিওঁ। আৰু
আহ অ সেইটো ভাল কৰা বাৰুতে আৰু মই কি ক'ম বুলি কৈছিলো ভাবিছিলো শুনা মানে আমি এইফালে ফুৰিব যাম তুমি যাবা নেকি? উম তেতিয়াহ'লে কোনফালে যোৱা মানে সেইটো যদি তুমিও তোমাৰ সেইটো গম পালোহেতেন মই মতামতটো তেতিয়া মানে বেছি ভাল হলহেঁতেন মানে আমাক গোটেইখিনিয়েই কৈ আছিলে । তোমাৰতো যদি গম পাই গ'লোহেতেন তেতিয়া মানে কি হলহেতেন আমি গোটেইখিনি মিলি মানে যোনটো মানে বেছি মানুহে হেৰি দেখ আগ্ৰহী দেখা সেইটো টো লৈ গ'লোহেতেন
অ এতিয়া ক'ত যাবা বাবা তোমালোকে ।
মানে মোৰ লগৰকেইটাই কৈ আছিলে টাৱং যাম তাৰপিছত অৰুণাচল যাম তেনেকে মানে কেইখনমান নাম কৈ আছিল । এতিয়া তুমি কলৈ যোৱা সেইটো যদি কলাহেতেন -
অ মোৰ সিফালে তোমাৰ যাবলৈ মনটো আছে যোৱাও নাই । বহুত দিনৰ সৰুতে মানে দেউতাহঁতৰ লগতে যোৱা এতিয়া তোমাৰ ডাঙৰ হোৱাৰ পৰা যোৱাই নাই যাব । মনটো গৈছে বাৰু তে যাম দিয়া ।
উম পিছে কোনটো জেগা যাম বুলি ভাবিছিলা সেইটোতো ক'লে বেছি ভাল হয় ।
অ তুমিয়ে কৈছা শ্বিলং, অৰুণাচল-চৰুণাচল, মেঘালয়-চেঘালয় ।
উম পিছে গাড়ী এখন ভাড়া ল'ব লাগিছিল নহয় সেইখন তোমাৰ চিনাকি-টিনাকি আছে নেকি তেনেকুৱা?
গাড়ী তোমাৰ সেনেকুৱা চিনাকি মোক সুধিব লাগিব ৰখাচোন আমাৰ দাদা এজন মানে-মানে তোমাৰ এনেকুৱা গাড়ী মানে সি ৰেন্টত আনি থাকে । তাৰপিছত মই তাক সুধি চাম । তাক অলপ কম বেচত মানে তোমাৰ আনি দিব কম ।
অ তেনেকুৱা হলে মানে ভাল হয় মানে তাক সুধিবাচোন মানে ড্ৰাইভাৰটো দিব নাই ন মানে আমাৰ ইমান । ভালকৈ চলাব নাজানে তো মানুহ ল'ৰাকেইটাই অ যদি ড্ৰাইভাৰটো দিয়ে তেতিয়া মানে । পাহাৰ ৰাস্তা ন সেইকাৰণে মানে ভাল মানে হেৰি সি থকা ড্ৰাইভাৰটা হলে কোৱা
মানে ড্ৰাইভাৰটো নিলে তাত আমি গাড়ীখনত যদি ড্ৰাইভাৰটোক যদি বেলেগ ড্ৰাইভাৰ এটাত বা তাৰ পৰা এ লৈ যাওঁ তাত আমাৰ ইমান মানে ভালকে ফূ্তি ফাৰ্তা কৰিব নোৱাৰিম এতিয়া আমি যেনেকৈ লগৰখিনি তোমালোকৰ আমাৰ সৰুৰ পৰা পঢ়ি । পঢ়ি অহা গোটেইখিনি আমি ফ্ৰিৰি এতিয়া তাত যদি ডাঙৰ ড্ৰাইভাৰ এজন যদি ডাঙৰ মানুহ এজন যদি গুচি যায় তাত আমি মানে অলপ । ফূৰ্তি-ফাৰ্তা কৰিব নোৱাৰিম বা ডাঙৰ মানুহ এটা থাকিলে চব বস্তু কিবাকিবি কবও নোৱাৰিম । চব কথা পাতিবও নোৱাৰিম দিয়াচোন হয় নে নহয় ।
অ সেইটো বাৰতে হয় সেইকাৰণে যদি তুমি চলাব জানে নাই পিছে?
ময়ও ইমান ভালকে হেৰি নাই তোমাৰ আমাৰ মোৰ লগৰ এটা আছে তাৰ বাপেকৰ মানে গা গাড়ী চলাই থাকে সি ভাড়া মাৰি থাকে তোমাৰ ।তাৰপিছত তাক সেই মোৰ কম হেৰি যে লগৰতো যে আমি যে একেলগে যে পঢ়িছিলো যে সৰু কৰি যে আমি যে তাক চবেই কটীয়া কটীয়া বুলি জোকাইছিলো যে হেৰি চিনি পাইছা? অ অ সি এতিয়া পুৰা তোমাৰ ধুনীয়া একদম পুৰা টত পুৰা ভাড়া মাৰি থাকে।
অ মই এইটো কথা মানে গমেই পোৱা নাছিলো মানে তাক অধিক গাড়ী পাই জানো এক্সেল'ত? এক্সেল হেৰি বেগত
অ তোমাৰ ধুনীয়াকৈ পায়ে ঢে'ত সি তোমাৰ মানে বাপেকৰ পৰা এতিয়া সি বলেৰো এখন মানে তোমাৰ হেৰি প্ৰথম তোমাৰ বাছত হেৰি কৰিছিলে তাৰপিছত এতিয়া বলেৰো এখন নিজে লৈছে মানে।
অ মানে সি ইমান মানে আমি তাক জোকাইহে থাকা হ'ল বুজিছা। আমাৰ উন্নতি নহল তাৰ উন্নতি হৈ গ'ল।
নিজৰ দমত তোমাৰ বলে'ৰো এখন লৈ ভাবাচোন ইমান হেৰি ল'ৰাটো আমি ইমান জোকাই থকা লৰাটো এতিয়া নিজৰ দমত বলেৰো এখন লৈ তোমাৰ এই তা আং, অৰুণাচল চব্জি ভাড়া এই পেলাই তোমাৰ মাৰি আছে এতিয়া নিজে নিজে।
অ মানে তাৰ মানে সৰু খোৱাকৈ গাড়ী এখন বিজনেচে কৰি আছে। জাক আমি আগতে জুকাইছিলো সি এতিয়া মানে বিজনেছ কৰি আছে ভাবাচোন?
উম আৰু এইবিলাক তোমাৰ গাড়ী সৰু কবা বেলেগৰ গাড়ী যদি ভাড়া- চাড়া ওলাই দ্ৰাইভাৰ নাথাকিলে মানে সি গুচি যায় মানে। মানে তোমাৰ সি মানে বহি থাকিব নোখোজে মানে তোমাৰ অ কাম কিবা এটা পালেই মোক নিজৰ গাড়ী এতিয়া শুনাচোন এতিয়া তোমাৰ নিজৰ গাড়ী থাকিলো তোমাৰ বেলেগৰ গাড়ী যদি পাই পাই যাব জানো
আহ সেইটো বাৰতে কথাটো তুমি ঠিক কৈছা।
অ সি মানে তোমাৰ গুচি যায় আৰু কিবা এটা মানে তাক মানে খালি পইচা লাগে।
অ মানে সি মানে পইচাৰ প্ৰতি মানে বেছি হেৰি গৈছে সেইকাৰনেতো তাৰ আজিকালি মানে খবৰ- খাতিয়ে নোপোৱা হৈ গ'লো ক'ত থাকে ল'ৰাটো, কি কৰে, আগতে কি ইমান আমাৰ লগত ইমান ভাল আছিলে এতিয়া মানে সি আমাৰ হেৰিয়ে নোহোৱা হৈ গৈছে টানচ'এ নোহোৱা হৈ গৈছে তাৰ লগত।
অ আজিকালি পইচা- পাতি নহলে একো নাই। সেইকাৰণে মানে সেইবিলাক স বিলাক ভাবি মানে সি আৰু এতিয়া এতিয়া চলি আছে আগতে যেনেকুৱা অৱস্থা আছিলে এতিয়াতকে এতিয়া ধুনীয়া ঘৰ- চৰ বনাই মেলি একদম গাড়ী -চাৰী লৈ একদম পুৰা এতিয়া পৰা টিপ টপ ভাড়া মাৰি থাকে একদম মানে নুশুৱে ননষ্টপ ভাড়াই মাৰি থাকে মানে তোমাক ক'ব গ'লে শুৱে চুটি লয় এদিন দুদিন ভালকে ভালকে শুৱে,
সেইটোয়ে মানে কথাটো কি জানা নিজৰ যেতিয়া কাম এটা থাকে তেতিয়া মানে ছুটি লোৱাটো ইমান ডাঙৰ কথা নহয় কাৰণ নিজৰ কাম থাকিলে নিজৰে মালিকৰচিনা হৈ যায় ন? আৰু বেলেগ তাত কাম কৰিলে আকৌ তুমি মালিকক ক'ব লাগিব দ মোক এ ছুটি লাইছিল দুদিনৰ মানে গাটো ভাল নহয় তেনেকে মানে বহুত দিগদাৰ হৈ যায় পিছলৈ অসুবিধা হয়
এতিয়া নিজৰ গাড়ী তাৰ এতিয়া শুনা এতিয়া তাৰ বহিলে গাড়ী বহি গ'লে সিমান ৰেষ্ট ল'লে গাড়ীখন একো নহয় এতিয়া বেলেগৰ যদি গাড়ী চলাই থকা হ'লে এই তই এতিয়া বহি গ'লে মোৰ গাড়ীখন বহি যাব মই পইচা নাপাম তই চলা গাড়ীখন এনেকৈ ক'ব। সেইটোৱে উম সেইকাৰণে মানে তোমাৰ নিজৰ গাড়ী হ'লে চিন্তা নাই আজিৰ এসপ্টাহ ভাড়ামাৰি'ব মন নাই মই বহি থাকো থাকো ইমান দিন ভাড়া মাৰিলো এতিয়া ই এম আই পইচা ওলাই গ'ল এতিয়া মই ধুনীয়াকৈ বহি দিওঁ এসপ্তাহ
অ।
উম, মানে সেইবিলাকে আৰু। এতিয়া তাকেই মই ক'ম বুলি ভাবিছো ন।
অ ক'বা, ক'বা তাও কথা এতিয়া মানে বহুত দিন লগ পোৱা নাই যিহেতু তাক লগতো লগ পোৱা হব আৰু ফুৰাও হব মানে গোটেই কেইটা কাম একেলগেই হৈ যাব
উম এতিয়া বাকী এনেই কি গাড়ী নিম বুলি ভাবিছা।
এই তাৰ গাড়ী খনকে লৈ যাও নেকি যদি আমি বেলেগ ত হেৰি নকৰোঁ তাই গাড়ীখন যদি লৈ যাওঁ তেতিয়া আমি তেলটোকে যদি লগৰে হয় যিহেতু তেলটোকে ভৰাই দিম সি কম তৌ ব'ল একেলগে বাকী খিনি আমাৰ দায়িত্ব খোৱা মেলা থকা বস্তু খিনি আমাৰ দায়িত্ব ত খালী গাড়ীখনলৈ বল
তাহ খন তোমাৰ এতিয়া বলেৰো তোমাৰ মাল টনাখনহে
কি কৈছা
তাৰ বলেও মালটনাখনহে আছে তাত তাত এইখন নাই নহয়
অ মই ভাবিছিলো তাত তাত এই গাড়ীখন মানে ভাড়া মৰা গাড়ী আছে নেকি?
অ মাল তনা তোমাৰ এই চব্জি চব্জি ভাড়া মাৰে মানে টাৱঙত তাৱৰ পৰা এইফালে ঢেকীয়াাজুলি তেজপুৰ তেজপুৰ এইবিলাক মানে আপ ডাউন মাৰে
অ মই ভাবিছিলো সি সেইটোৱে মানে সেইবিলাকে কয় মফ ভাবছিলো ভড়া মৰা গাড়ী আছিলো
এইখন এই এইখন বলেৰো নহয় তোমাৰ এইখন হ'ব তাৰ চাগৈ চিনাকি সি চাগৈ সি যেতিয়া ড্ৰাইভাৰ হয় কোনবাতো এনেকুৱা আছে নহলে তাকে কওঁ নেকি গাড়ীৰ কথা দাদাক
কাম এটা কৰিলে বেছি ভাল হয় নেকি কোৱাচোন? কৰিবা নেকি? তাৰ সেই মালটনা গাড়ীতে আমি
সেইটো হয় বাৰু। তে তোমাৰ আকৌ যাব পাৰিবা জানো? কষ্টত টোপনিয়ে চোপনিয়ে যাব নোৱাৰিবা নহয়। এতিয়া ইমান দূৰ যাবা, অকন ভালকেতো যাব লাগিবই।
নালাগে। পিছফালে আমি শুই-শুই যাম এইটো কথা।
সেই এইটো কেনেকৈ বহুত কষ্ট হ'ব। এতিয়া কবহে পাৰিবা। আধা দূৰ যোৱাৰ পিছত তাৰপিছত তুমি আহিবৰ সময়ত কম ভাগৰে যোগাই তেতিয়া এনেকুৱা গাড়ীখন নিলে তেতিয়া তুমি তাক টোপনি লাগিছে অকন শুই মেলি গ্লাছ, গ্লাছ থাকিব। সেইখনত গ্লাছ নাই তুমি একো নাই। পিছফালে গোটেই বতাহ চত তা খাই মেলি যাব পৰা লাগিব।
একো নাই বতাহ খাই গ'লে বেছি ভালে হয় নেকি। কাৰণে এই কথাটো কৈছো তোমাক।
অ, তুমি কৈছা এতিয়া চবকে সুধি ল'বা আকৌ। চবে যায় নে নাযায় মালটনা গাড়ীত বা?
উম, উম। কথাটো মানে তুমি ঠিকেই কৈছা গোটেই কেইটাক
অ, চব চবকে সুধি লবা আকৌ। তেওঁলোকে আকৌ যায় নাযায়। মানে মই যোৱাতো একো নহয় যাম। বেছি খৰচাও নহব। কিন্তু তোমাৰ মানে এয়া আৰু বহুত অশান্তি পাবা আৰু।
কি কোৱা পিছফালে বান্ধি পেলাই লৈ গুচি যাম আৰু।
অ। এ কিবা তাকে নহলে কম দিয়া বেছি যদি হেৰি নিমিলে।
হেল্ল', বেছি যদি হেৰি নিমিলে তোমাৰ তাক কে গাড়ী এখন চাবলৈ কম।
অ, তাকে গাড়ীখন চাব দিবা নহ'লে ক'বা তাৰ ভাড়া মৰা গাড়ীখনে তাক পিছত বান্ধি লৈ যাম বুলি।
অ এয়া হুবই হ'ব আৰু দিয়া এনেকৈ কিবা এটা কম মিলাই পেলাই কম। যাবতো লাগিবই যাম বুলি ভাবিছো যেতিয়া।
উম উম
তোমাৰ মাততো ভালকে অহা নাই অকণ ভালকে কোৱাচোন অ এতিয়া শুনিছো অ চাগে তুমি ভিতৰত আছা চাগত বাহিলে অকণমান ওলাই অহা অ মানে আজিকালি মোবাইল কথা পাতি থাকিলে তোমাৰ এটা ঠাইত থাকিব নোৱাৰ টাৱাৰ নাপায় মানে।
অ, মানে অলপ ঘূৰি থাকিব লাগে তেত এতিয়া নেটৱৰ্কটো আহে মানে। আজিকালি কি ক'বা টাৱাৰ বেছি হৈছে কিন্তু চিগনেলেই নাপায়।
মোৰ তোমাৰ এই আমাৰ পাকঘৰটোতে মানে পাকঘৰটোৰ পৰা আকৌ বাৰণ্ডালে এনেকৈ খোজ খোজৰে কথা পাতি আছো আৰু।
অসমত নেটটো বিছনাখনতহে নেটটো নাপায়। এনে ৰূমটোৰ গোটেই জেগাত নেট পায়। বিছনাখনত আহি পৰো, সেইখন জেগাত নেটেই নাপায়।
তাৰ কাৰণে ঘৰৰ ওচৰত তাৱাৰটা বহাব দিছিলো। কিন্তু এতিয়ালৈকে অহা নাই বহাবলে।
অ, এই কি তাৱাৰ এতিয়া ভুডা ফোনৰ নে তোমাৰ এয়াৰটেল নে জিঅ'? তোমাৰ এইটো যে এই এইটো বি এছ এন এল। এইফালে তোমালোকৰ এ
অ বি এ চেনেলৰ চিমখনতটো পুৰা মানে ফাইভ জি মাৰে আমাৰ এইফালে।
আমাৰ এইফালে তোমাৰ বি এছ এন এল চিমটো মানে এইবাৰ নোহোৱাই হ'ল আৰু আগতে সেইটোৱে আছিলে।
অ বি এছ চেলেনৰ চিমখন মান বহুত হেৰি হৈ য বুজিছা। তোমাৰ মানে যোনটো জেগাত নেটৱৰ্ক পায় সেইটো বহুত পায় যোনটো জেগাত নে
উম, ভাবাচোন আগতে যে এই আমি দছ তেতিয়া কাৰ্ডখনন কিনি পেলাই যে এই যে চাফা কৰি পেলাই যে ৰিচাৰ্জ ভৰাওঁ যে লাফো নে কি যে এইটো
অ দহকীয়া এইখন এই যে দুবাৰ তিনিবাৰ কথা পাতি পাৰে এটা মেছেজ দিলে এই যে নোহোৱা হৈ যে ।
অ অ অ সেইবিলাক আজিকালি নোহোৱাই হ'ল ন আজি জ খালি ডাইৰেক্ট চাৰে তিনিশ চাৰিশ যিমান কথা পাতি থাকে একদম চৌবিশ দিন ত্ৰিশ দিন কথা পাতি তাক কৰিছা
অ তুমি যিমান কথা পাতা কিমান কথা পাতিবা আগতে কিমান আৰু তাত দুটা ফোন কৰিবা পিছত ৰিচাৰ্জ কি হয় আকৌ ৰিচাৰ্জটো শেষ হৈ যায় ত দহ টকাটো আকৌ দোকানলৈ দৌৰা
এঘন্টাও পাতিব নোৱাৰে।
উম আৰু মে বাদেই দিয়া মেছেজ এটা দুটা দিয়াৰ পিছতো চেষ্ট এ দি চা
মানে এইবিলাক চব ভাল হৈ আহিছে ন অলপ হেৰিও হৈ আহিছে
উম
সেইটো কি বুলি কৈছিলে লাফু ন
অ সেটো অলপ লাফু আছিলে ।
বাকী আমাৰ ঘৰৰ ওচৰতো জিঅ' টাৱাৰ এটা তোমাৰ আজি দুবছৰ মান দুবছৰ মান হৈছে মানে
আহ
অ তোমাৰ এইয়া বহুৱাইছে মা আমাৰ ঘৰৰ ওচৰ মানুহ এটা আছে মানে জিঅ' টাৱাৰ টো যে টিঙৰ ওপৰত উঠি গৈছে । আছিলে এদিন
কি